অহ অ' কি কৰি আছা
এ কি কৰিবা এনে খোজ দি আছো ৰ'বা ইমান মহ এক জোগাত থিয় হৈ থাকিব নোৱাৰি ভিতৰতো লাইন নাই তাকে বোলো অলপমান খোজ দিওঁ বাহিৰত ওলাই আহিলো এ মহৰ কামোৰত এতিয়া থাকিব পৰা নাই তোমাৰ তুমি কি কৰি
অ এই ময়ো তোমাৰ ঘৰৰ ভিততে আছো ৰব মানে তোমাৰ ঘৰৰ ভিতৰত থাকিলো ময়ে দিয়া তোমাৰ বাকী তোমাৰ চাগে পা‌ পানী ক'ৰবাত পানী চানী জমা হৈছে চাগে সেই কাৰণে মহৰ উৎপাতো বাঢ়িছ ছে কাৰণে
এই নহয় হ এনে মানে আমাৰ ইয়াতে পাহাৰীয়া অঞ্চলটো অলপ ত' তোমাৰ হাবি বননি বেছি হয়টো সেইকাৰণে মহৰ অলপমান পৰিমানতে এনেও বেছিয়ে দিয়া
ঠিকে দিয়া বাকী খবৰ পাতি হালনে নাই
খবৰ পাতি ভালে ল'বা পিছত তুমি বোলে গাঁৱত আছা হে গাঁৱত কি কৰিব গৈছা কিবা কামত গৈছা নে এনে কিবা ফুৰিবলে গ'লা গৰম বন্ধৰ কাৰণে ফুৰিব গৈছা চাগে
অ এই গৰম বন্ধ বুলি কানে আহিলে অলপ ফুৰিবলৈ আৰু এপাক আহিলোঁ আৰু গাঁৱলৈ আৰু আহিব লাগে মাজে মাজে কি মই গাঁৱত আহৰি কিছুমান কথা লক্ষ্য কৰিলোঁ নহয়
কি কথা বা কোৱাচোন মোকো মইয়ো শুনো কি কথা বা লক্ষ্য কৰা তুমি
এ নহয় এ মই মানে আজি তোমাৰ আজি মানে অলপ আগত আৰু তোমাক ফোন কৰাৰ আগত মই তোমাৰ এই খেলপথাৰৰ পৰা আহিলোঁ আৰু খেলপথাৰৰ পৰা আহোঁতে তোমাৰ মানে মই যিটো খেলা ধূলা কৰা ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীৰ সংখ্যা যিটো আছে সংখ্যাটো মানে খুব কমেই দেখিছোঁ এতিয়া
মানে তোমাৰ যি আগতে তোমাৰ ধৰা মানে যিটো খেলাৰ নিচা আছিল ল'ৰা ছোৱালী বিাকৰ বা তোমাৰ সৰু সৰু যিবিলাক ল'ৰা ছোৱালী সেই সৰু ল'ৰা ছাল ছোৱালীবিলাকৰ যিটো খেলাৰ নিচা বা বা তোমাৰ যিটো গধূলি সময়ত আৰু ফিল্ডত থাকিব লাগে আৰু মানে মই নেদেখিলোৱেই আৰু মই মই মানে যিকেইটাক দেখিছোঁ আৰু সেইকেইটা তোমাৰ সেই মোবাইল যিবিলাক গেম আছে মোবাইলত গেম সেই গেমতে ব্যস্ত আছিল মানে মানে মই ভাবিলোঁ তেতিয়া মানে সময়টো আমাৰ মানে কিমান পৰিৱৰ্তন হৈ গ'ল মানে আগতে আৰু যেতিয়া এতিয়া আমি সেই আমি আৰু সেনেকুৱা বয়সত আছিলোঁ তেতিয়া আমি মানে এই গধূলি নোহোৱা আগতে আৰু খেলপথাৰত যে হাজিৰ হৈছিলোঁ তাতে মানে যি খেল হয় সেইবিলাক খেলত মানে অসু খেলিছিলোঁ আৰু মান সেই মানে সেইবিলাক মানে মনত আৰু এতিয়াও আছে বাৰু কিন্তু তোমাৰ এতিয়া তোমাৰ আগৰ তুলনাত আৰু সেইবিলাক কমেই দেখা যায় এতিয়া। মানে মানে খেলবোৰ মানে এতিয়া কিবা মানে মনোৰঞ্জনৰ বাবে নহয় আৰু মানে। আৰু তোমাৰ এইবিলাক খেলবোৰ যে তেওঁলোকে মানে খেলিব কিয় বা নিবিচাৰে নাজানো আৰু। আৰু চোৱাচোন আমাৰ মানে বহুত খেল এতিয়াও মানে আমাৰ যিটো সংস্কৃতি বা আমাৰ যিটো সমাজ সেই সমাজ জীৱনৰো এটা মূল্য অ' মূল্যবান অংশ আৰু ক'বলৈ গ'লে। ত' সেয়ে দিয়া সেইবিলাক দেখিলো আৰু ময়ো।
এ ঠিকে কৈছা দে মইও যেতিয়া গাঁৱত দেখো এই কথাটো সঘনাই লক্ষ্য কৰো আৰু আজি। মানে ল'ৰা-ছোৱালীয়ে খেলপথাৰত বা নিজৰ চোতালত খেলাতকে মোবাইলতে ব্যস্ত হৈ থাকে আৰু মোবাইলত গেম। খেলি ভাল পায় এতিয়া আগতে গাঁৱৰ ডাঙৰ হওঁক, সৰু হওঁক সকলোৱে মানে একেলগে। তোমাৰ খেলপথাৰত খেলিছিল গধূলি সময়ত। আৰু সেই খেলবোৰত মানে এনে নহয় যে এনে এনে খেলিছিল গধূলি মানে সেনেকুৱা নহয় প্ৰতিযোগিতাও আছিল। মানে চবে প্ৰতিযোগিতা কৰিছিল ধৰা কেনেকুৱা ধৰণৰ খেল কোনে ভাল খেলিব পাৰে বা আমি ধৰা ক্ৰিকেটে খেলিলোঁ এতিয়া সেই গাঁৱত আমি সৰু ল'ৰা সেই যিবিলাক আছে তেওঁলোকৰ মাজত এটা তোমাৰ ধৰা প্ৰ-প্ৰতিযোগিতা। হয় প্ৰতিযোগিতা পতা হয় বেলেগ বেলেগ গাঁৱৰ ল'ৰা-ছোৱালী আহি তাতে ভাগ লয় তোমাৰ দল বানডি বনডি আহিত ত সেইবোৰ যিবিলাক আনন্দ, সেই আনন্দবোৰ সঁচাই বেলেগে আছিল দিয়া যোৱা বছৰ মানে কি হ'ল যোৱা বছৰ তোমাৰ এ যেতিয়া গৰমৰ বন্ধ আৰু গৰমৰ বন্ধৰ সময়ত ম মানে আমাৰ মাহীহঁত য'ত থাকে মাহীহঁতৰ ঘৰলে গ'লো। মই ভাবিছো মা আৰু এনে ফুৰিবলৈ গলত মোৰ এনেকুৱা বিশেষ তোমাৰ একো তোমাৰ এনেকুৱা নাই যে আমাৰ ইয়াতে ক্ৰিকেট চাব যাম বা এনেকুৱা চা ব যাও ত তাতে যাই কিন্তু মই কি দেখিলো মানে মোৰ যিটো মানে মাহীৰ ল'ৰা ৰ মোৰ ভাইটি হয় ত সি মোক কলে দাদা আমাৰ ওচৰতে ক্ৰিকেট খেলা হৈছে যাবা নেকি? ত মই ভাবিলো এনে থাকাত কেনু কি কৰিবা এনি টাইম গাঁৱত গ'লে তুমি মবাইল চাই থাকিব নোৱাৰা নহয়। মই ভাবিলো যাই আহো এবাৰ চাই আহো কেনেকুৱা লাগে। য'ত গ'লো তাতে চাওঁ বাপৰে একেবাৰে সকলোৱে তোমাৰ এ জাৰ্চি বুলি যে কয় সেইবোৰ পিন্ধি আহিছে নিজ-নিজ দলৰ। দলৰ নামো লিখা আছে এ তেওঁলোকৰ প্লেয়াৰ বিলাকৰো নাম লিখা আছে। মানে একদম তোমাৰ প্ৰফেচনেল বুলিও যে কয় সেনেকুৱা ধৰণৰ খেল আৰু ক্ৰিকেট খেল হৈছিল। তেওঁ ক্ৰিকেট খেল খেলিছে তাতে আৰু এনেকুৱা নহয় তোমাৰ তাতে প্ৰতিযোগিতা নহয় এনেকুৱা ধৰণৰ প্ৰতিযোগিতা নহয় তুমি চালে মানে এনেকুৱা নহয় তুমি লাষ্ট বললৈকে ক্ৰিকেট খেল চাই আছিলো তো একদম লাষ্ট বললৈকে উঠি আহিব মনে নাযায় মানে কেতিয়া কি হৈ যাই একো ধৰিব নোৱাৰি। ত' সেইবোৰ তোমাৰ এনেকুৱা নহয় ন' যে তোমাৰ কেৱল খেলিয়ে ভাল লাগে যিবিলাক আমি খেলিছিলো আগতে খেল সেইবোৰ কেৱল খেলি ভাল নালাগে ত' সেইবোৰ যদি তুমি লগৰ বন্ধুিৰ লগত চোৱা ন' চাইও যথেষ্ট আনন্দ লাগে মানে একেলগে কোনোবাই ধৰা ছিক্স মাৰিছে সকলো এ ধৰা ফূৰ্তি কৰিছে একেলগে বা কোনোবাই যদি আউট যাই ধৰা আউট যাব লগা আছে তেওঁ আউট গ'লে লগালগ তি কেনেকুৱা ধৰণৰ এটা ফূৰ্তি চাৰিওফালে পৰিৱেশ হৈ যায় তো এটা সেই -সেই যিবিলাক মুহুৰ্ত সেই মুহূৰ্তৰ কাৰণেও খেলবোৰ বৰ জৰুৰী হৈ গৈছে কিন্তু আজিকালি ল'ৰা-ছোৱালীটো তোমাৰ নুবুজে খালি মোবাইলটোত গেম খেলি ভাল পায় তাত তে জিকা হাৰা চব হয় আৰু তেওঁলোকৰ বাবে।
অ, একদম থিক কথা হৈছে দিয়াতো আৰু তোমাৰ যিটো এতিয়াৰ যিটো মানে যুৱ সমাজৰ মাজত যিটো অনলাইন গেমৰ যিটো প্ৰভাৱ সেইটো বহুতেই বাঢ়িছে দিয়া। বাকী আৰু মোৰ মনত আৰু কেতিয়াবা আহে তোমাৰ আমাৰ যিবিলাক অসমৰ পৰম্পৰাগত খে খেল-ধেমালি আছে বা আমাৰ যিবিলাক খেল ধেমালি আৰু অসমৰ এ যিবিলাক তোমাৰ অসমতে সৃষ্টি হৈছিল এ যিবিলাক আহ, খেল-ধেমালি আৰু সেইবিলাকে মানে শিশু মানে শিশু পাই যাই আমাৰ যিবিলাক ধৰি লোৱা এই আমাৰ সৰু-সৰু ল'ৰা-ছোৱালী বা তোমাৰ এইবিলাক উঠি অহা যুৱ প্ৰ - যুৱ প্ৰজন্ম।
সেই যুৱ প্ৰজন্মৰ যিটো শাৰীৰিক আৰু যিটো মানসিক বিকাশ আছে। সেই বিকাশত কিন্তু এটা বহুত ডাঙৰ ভূমিকা পালন কৰে আৰু। আৰু তোমাৰ ধৰি লোৱা এই দৌৰা- দৌৰি হওঁক মানে দৌৰি খেলবিলাক হওঁক বা তোমাৰ এনেই আৰু লুকা- ভাকুৱে হওঁক। হওঁক বা তোমাৰ এই ধৰি লোৱা তোমাৰ এই ধৰি লোৱা তেনেকে দল, দ দল, দল হৈ খেলে যে, দলীয়- দলীয় হৈ খেলে সনেকুৱা হওঁক বা তোমাৰ কিছুমান তেনেকুৱে খেল থাকে ন ত' এইবিলাক খেলৰ যিটো গুণ সেই গুণ মানে এই খেলৰ জৰিয়তে আহিব ন, বা তোমাৰ স্বাভাৱভাৱে আমাৰো গঢ়ি উঠিছিল, বা তেওঁলোকো গঢ়ি উঠিব। যদি তেওঁলোকে মানে, এইবিলাক মানে খেলে বা তেওঁলোকে সেই হাৰা বা জিকাৰ যিটো অনুভৱ সেই অনুভৱটো এতিয়াৰ পৰা নকৰে তেতিয়া তেতিয়াহ'লে তেওঁলোকৰ ডাঙৰ হ'লেচোন যিটো জিকাৰ অনুভৱ বা যোনটো হাৰাৰ অনুভৱ এই হাৰা বা জিকাই এইটো অনুভৱ চোন ভাল দৰে কৰিব নোৱাৰিব, ধৰি লোৱা সৰুতে আমি যিটো কৰিছিলোঁ আৰু আ ধৰি লোৱা খেলৰ আমি জৰিয়তে যিটো শৃংখলা হওক বা তোমাৰ যিটো নিয়ম আৰু এইবিলাক নিয়ম মানি চলা হওঁক। বা তোমাৰ যিবিলাক পৰাজয় হওঁক বা তোমাৰ অপৰাজয় হওঁক বা তোমাৰ যিবিলাক স্বাভাৱিক আৰু সেইবিলাক শিক্ষা বহুত গ্ৰহণ কৰিছিলোঁ। কিন্তু এতিয়া যেন ল'ৰা, ল'ৰা- ছোৱালীবিলাকে খেলিব নাযায়। ত' সেইবিলাক চোন নাপাব তেওঁলোকে অনুভৱ কৰিব। বাকী তোমাৰ আজিৰ দিনত হয়। আজিকালি যিবিলাক আধুনিক খেল ধেমালী বা তোমাৰ যিবিলাক ডিজিটেল এ ডিজিটেল আৰু মোবাইলত খেলা গেম সেইবিলাকৰ মানে জনপ্ৰিয় হয় বাৰু সেইবিলাকৰ মানে বহুত আজিকালি মানে ই স্পৰ্টছ বুলি কয় ন'। সেইবিলাকতো বহুত জনপ্ৰিয় বা বহুত স্কপ আছে আৰু তথাপিও যিটো আমাৰ অপৰম্পৰাগত যিটো খেলবোৰ বা পৰ যিবিলাক খেলা আছিল সেই খেলাবোৰ যেতিয়া আমি সম্পূৰ্ণ পাহৰি গৈছো আৰু সেইবিলাক খেলা। আৰু বা সেইবোৰক আমি পাহৰি যাওঁক উচিতো নহয় কাৰণ যিহেতু আমাৰ পৰম্পৰা বা সংস্কৃতি। সংস্কৃতি লগত জড়িত সেইবিলাক এইবিলাক আমি পাহৰিব নালাগে দিয়াচোন। বাকী তোমাৰ এই যিবিলাক আমাৰ নতুন যিবিলাক প্ৰজন্ম আছে। সেই নতুন প্ৰজন্মই মানে এইবোৰে সেয়া আৰু অধিক জানক বা তোমাৰ এইবিলাক বিষয়ে মানে বহুতে নাজানে এতিয়া আমাৰ খেলবোৰৰ বিষয়ে মানে আমাৰ ক্ৰীড়া বোৰৰ বিষয়ে ত' সেই সেইবিলাক জানক আৰু নহ'লে তোমাৰ এদিন মানে আৰু এইবিলাক যিবিলাক ঐতিয্য আছে, আমাৰ পৰা যিবিলাক ইতিহাস আছে। সেইবিলাক আৰু হেৰাই যাব আৰু আৰু মই ভাবোঁ, আমাৰ এই মানে যিটো শিক্ষা আছে। এই শিক্ষাটো তোমাৰ আমাৰ যিবিলাক বিদ্যয়ালয় বা তোমাৰ কলেজৰ যিবিলাক মহাবিদ্যালয় আছে। সেই তাৰ পৰা দিব লাগিব ছাত্ৰ ছাত্ৰী সকলক বা যিবিলাক স্থানীয় সংগঠন আছে। সৰুৰে পৰা গঢ় দিব লাগিব। খেলৰ ওপৰত বা তোমাৰ সাধাৰণ ভাৱে হ'লেও কোনোবা এজন খেল ইমান মনো নাই তেওঁকো মানে সৰু সুৰাৰাকে এনে খেল দৌৰা দৌৰি এনেকুৱা খেল খেলিব দিব লাগে। কাৰণ খেল খেলিলে জানাই তুমি শৰীৰ চৰ্চা হয়, মানে ভাল শৰীৰ চৰ্চা হয়, শৰীৰ তোমাৰ সুস্থ থাকে অলপ হ'লেও তোমাৰ এ মই ভাবোঁ আমাৰ বিদ্যালয়ৰ পৰা এইবিলাক গঢ় দিব লাগে মানে আগ্ৰ দেখুৱালে বিদ্যালয় পৰা তেতিয়া ডাঙৰ হ'লে ধৰিলোৱা আগ্ৰহ কৰিবলৈ কৰিব ন বেলেগ খেলবোৰত প্ৰতিযোগিতা কৰিবলৈ নহ'লে চোন তেওঁলোকে এতিয়া মানে পৰা এবাক মই দেখোৱেই। এতিয়া মোবাইলতো তোমাৰ এই যিবিলাক গুলীয়া গুলী গেম আছে ন তোমাৰ ফায়াৰিং গেম সেইবিলাকে ধোন খেলি থাকে মানে বেছিভাগ মানে তোমাৰ কিছুমানেটো সেইবিলাকৰ কাৰণে পাগলো হৈছে। কিছুমানে সেইবিলাক কাৰণে কিমান কি পইচা খৰচ কৰিছে।
কিছুমানে এই যিটো অ' কিনিব পাৰি ন কিছুমান খেলাত ডায়মণ্ড হওঁক বা অন্যান্য যি বিলাক অ' বন্দুক আছে। সেইবিলাকো মানে বহুতে অনলাইন গেমত মানে ধৰি লোৱা ফায়াৰিং গেমত এই কিনিবৰ কাৰণে বহুত মানে যিবিলাক মাক দেউতাকৰ পুইচা আছে, পুইচা তোমাৰ বহুতে ধ্বংস কৰিছে। ত' ক'বলৈ গ'লে বহুত কথা দিয়া বাকী তুমি কিবা কবা নেকি আৰু
হয় দিয়া ঠিক কৈছা মানে এতিয়া তোমাৰ আ, আধুনিক খেল যিমানে আগবাঢ়ক ন! সেইবিলাক আগবাঢ়ি থাকিব পাৰে। কিন্তু যিনবিলাক আমাৰ পৰম্পৰাগত খেল আমি ধৰা এতিয়া পৰম্পৰাগত খেল বুলি খেয়াটো কেৱল ক্ৰিকেট, ফুটবল এইবোৰটো নাই, দৌৰা খেলা, লুকা-ভাকু, কু কুকুৰা যুঁজ হওক, ধূপ খেল হওক, তাৰ পিছত তোমাৰ কাবাডী হওক, এই সকলোবোৰ খেল এই খেলবোৰৰ গুৰুত্ব সম, সমানে দিব লাগে আৰু কাৰণ এই খেলবোৰতো আমি ধৰা শাৰীৰিক ভাৱে খেলোঁ ন! পথাৰত বা বাহিৰত যাই কিনে খেলোঁ। ত' তেতিয়া কি হয় তোমাৰ, সেই খেলটোৰ খেলিলে কি হয় আমাৰ যিটো শাৰীৰিক শক্তি সেইটোতো মানে ভালে থাকে কে লগতে কি হয় তোমাৰ আহ, যিটো শাৰীৰিক শক্তি ভালে থকাৰ লগতে শৰীৰতটো সুস্থ থাকে একো ধৰণৰ বেমাৰো নহয়, ত' সেনেকে আৰু। আৰু আমি যিবিলাক আমাৰ ঐতিহ লগত জড়িত খেল আৰু সেইবোৰ জীয়াই ৰাখিব লাগে মই ভাবো তেন্তে মানে কি হ'ব আমি যদি জীয়াই দেখো আগন্তুক যিটো প্ৰজন্ম তেওঁলোকেও যিটো অসমৰ সমৃদ্ধ সংস্কৃতি আৰু খেল ধে লি তাৰ ঐতিহ্যৰ সৈতে পৰিচিত হোৱাৰ এটা সুযোগ পাব দিয়াচোন সময়ৰ লগত। ত' বাৰু এই বিষয়ে নকও দিয়া নহ'লে বিশেষ একো পিছত কেতিয়াবা কথা পাতিম।
অ', হ'ব দিয়া।